অ কোৱা
চাহ
এয়া এনে আছো তুমি কি কৰি আছা
এ আছো এনে ভাত খালা
নাই মই চাহ খাইছো তুমি ভাত খালা
অ খালো ভাত বাৰু চাহ কিহেদি খালা
চাহ কিদি খাম মানে, জলপান দি খালো।
অ'।
তুমি ভাত কি দি খালা? আছে আছে। আছে।
অ' কি কৈছিলা?
কিহেদি খালা বোলো?
মই ভাত এয়া দালি আৰু শাক ভাজি সেনেকে খালো আৰু সেউজীয়া পাচলি।
তুমি সেউজীয়া পাচলি খোৱা মানে?
অলপ চলপ খাওঁ কেতিয়াবা। সদায় নহয় আৰু।
অ', ভালে খাব লাগে সেউজীয়া সেউজীয়া পাচলি।
অ', আজি কি কলেজ টো বন্ধয়ে চাগে?
উম আজি দেওবাৰ ন সেইকাৰণে বন্ধ।
অ'। পিছে হেৰি তোমালোকৰ কি আচাৰ নকৰে নিকি?
আমাৰ আচাৰ কৰে আমৰ আচাৰ কৰিছে।
আমৰ আচাৰ
তোমালোকৰ নকৰে।
আছে কৰা বগৰী আছাৰ, আমৰ আছাৰ কৰিছে মা হঁতে।
অ', ময়ে কৰিছো বাৰু মোৰ মাহতে নহয় এইবাৰ মই কৰিছো।
বাহ তুমি পাৰা নিকি? আচাৰ কৰিব।
অ', পাৰো।
কেনো
কেনেকে কৰে মানে, আমখিনি প্ৰথম নিমখ দি কিনে টেমা এটাত ভৰাই থৈ দিলে হ'ল কাটি কিনে। তাৰপাছত তেল খিনিত যিমান মছলা আছে আৰু গৰম মছলা, মিট মছলা, চিকেন চব মছলা তেলৰ লগত পুৰা পগাই কিনে তাৰ পিছত যি আমখিনি যে নিমখ ত, দি কিনে মজাইছিলো সেইখিনি আম খিনি দি কিনে যেনেকে আমি চব্জি বনাও সেনেকে অলপ টাইম চব্জি বনোৱা নিচিনাকে পগাই থাকিব লাগে। তাৰ পিছত অলপ ঠাণ্ডা হোৱাৰ পিছত টেমাত ভৰাই থৈ দিব লাগে। তাৰপিছত বেয়া নহ'বৰ কাৰণে অলপ ভিনেগাৰ দি কিনে দি দিলেই হ'ল আৰু তেতিয়া বেয়া হৈ নাযায় টেমাত থৈ দিলেই হ'ল।
অ'। তাৰ পিছত ৰ'দত দি থাকিব লাগে আৰু।
তাৰপিছত ৰ'দত দি থাকিব লাগে, তেনেকে সদায় নিদিলেও হয়। কিন্তু দি থাকিব লাগে অলপ অলপ ৰ'দ দি থাকিলে তেতিয়া মানে ভাল হৈ থাকে আচাৰ খিনি বেয়া হৈ নাযায় আৰু।
অ', খাই টেষ্টি হয়ে চাগে।
অ, ধুনীয়া লাগে খাই কিনে। একদম মাংসৰ চবজিন চঙা লাগে খাই।
পিছে আছেনে নাই, আছে নে শেষ হ'লে।
আছে, আছে ঘৰতে আছে।
অ', অ', গ'লে দিবা অলপ খাব।
অ', অ', আহ। আহিবা আলহী খাব কাৰণে কোনোবা দিনা তেতিয়া দি দিম আৰু।
অ, বাৰু। ন তোমাৰ দেউতা কত গ'লে?
কামত গৈছে।
অ, মাহঁতে কি কৰি আছে?
মাহত আছে আৰু কিনো কৰিব আৰু এনেই শুই আছে।
অ। বাকি ভালে আছা আৰু।
আছো ভালে কত আৰ ভাল বেমাৰ হৈ আছে অলপ, অলপ কাহ।
অ, ঔষদ খোৱা নাই নেকি?
ঔষধ খাইছো, ভালহে হোৱা নাই।
উম। ভাল হ'ব খাই থাকো। তা ঔষধ ভাল ঔষধ খাবা তেতিয়া ভাল হ'ব।
কি খাইছো? চবলেট খাইছো জ্বৰো আছ কি জানঅ? আৰু মানে জ্বৰ হলেতো আজিকালি জণ্ডিছটো হয়ে।
অ-অ
মোৰ জণ্ডিছো আছে আৰু ঔষধ-চৌখত লৈছোঁ জণ্ডিছৰ
গাৰ ঘৰৰ ফালে ভাল আৰু তোমাৰ?
আছে আৰু, সব ভালে, আজি বৰষুণ পৰিছেনে নাই?
নাল পৰিছে ৰাতিপুৱাৰপা ইমান বৰষুণ ওলাব পৰা যোৱা নাই।
অ-তাকেহে আমা ইয়াতো পুৰা বৰষুণহে সুধিছিলো বোলো পৰিছেনে নাই?
অ বহুত বৰষুণ।
ক'তো যাব পৰা নাযায় আজি বোলো ৰবিবাৰ, কোনবা পিনে এবা ওলাই যাম।
নাই নোৱাৰি এই গেলা-বতৰ
তাকে বৰষণ তো পৰা মানে ক'তো যাব নোৱাইলো আও
সেইয়াই ঘৰতে সোমাই থাকিব লাগে।
কে এনেতো ৰেচ নাপাওঁৱে ৰবিবাৰত্ নাই আগতেই হয়
এনেহলেই ক্লাছত যাব লাগে আজি ৰবিবাৰ বোলো যাও ওলাইহো ৰাতিপুৱাপা ইমান বৰষুণ যাব নোৱাইম তাতে গাঁৱৰ জাগা জানাই নহয় আৰু অলপ বৰষুণ
অঁ বোকা বহুত হয়, অশান্তি হয় ন, গাড়ী-মটৰবোৰ আনিব কাৰণে অশ শান্তি হয়, খোজ কাঢ়িবই অশান্তি হয়।
সেইয়াইটো একো ওলাবন নোৱাই আও
মাহঁত কি কৰি আছে?
মাহত কি কৰিব, বৰষুণ যে ঘৰতে আছে আৰু।
এ তোমালোকৰ ল'ৰা-ছোৱালী কেইটা?
আমাৰ দুটা, মই আৰু মোৰ ভাইটি, তোমালোকৰ?
আমাৰো দুটাই দাদা আৰু মই, ভাইটি কিহঁত পঢ়ি আছে?
ভাইটি এইবাৰ ক্লাছ ফাইভত পঢ়ি আছে।
সৰুহৈ আছে নহ'লে।
অহ্ সৰুৱে, তোমাৰ দাদাই কি কৰি আছ চে এতিয়া।
আমাৰ দাদায়ে কি কৰিব আৰু কাম-বন কৰে সি পঢ়াত টো বাদ দিলেই কেতিয়াবাই।
অঁ
কাম বনকে কৰি থাকে আৰু।
পঢ়িও লাভ নাইকিয়া হৈছে আজিকালি আমাৰ জেনেল কাঠছৰ একো নাই। প্ৰায়ে আৰু পঢ়িনো কি লাভ।
সেইয়া আৰু, ছোৱালী মানুহৰ যেনতেন পঢ়ি থাকে, ল'ৰা মানুহ কাম কৰিব আৰু
সেইয়াই টো পঢ়িয়ে লাভে নাই, আজিকালি জেনেৰেলৰ একোৱে নাই।
বহুত বহুত পাৰ্চেণ্টেজ লাগিব, তেতিয়াহে পাৰিব।
অঁ সেইটো হয় বাৰু অঁ। পাৰ্চেন্টেজটো বেছি লাগে আমাৰ।
এতিয়া তুমি বি এ পঢ়ি আছা, কোন চেমত। পঢ়ি আছানে
মই এতিয়া ফৰ্থ চেমত পঢ়ি আছো বৰ্তমান। ফৰ্থ ছেম মানে ফাইনেল দিলো। শেষ হ'ব আৰু ফিফ চেমত যামেই আৰু।
অঁহ,
পঢ়ি থাক কা ভালকে।
অ' কৰি আছো আৰু।
বি এ কমপ্লিট কৰিব কিবা ডিগ্ৰী পঢ়িব নে?
অ ডিগ্ৰীটো পঢ়িব লাগিব ডিগ্ৰীটো লাগিব না।
অ কি লাইনত পঢ়িম বুলি ভাবিছা কি লাইনত? পঢ়িম বুলি ভাবিছা।
টিচাৰ কৰিম বুলি ভাবিছো,
অ ভালেই তে তিচাৰ হ'ব লাগি
হে সেইটো লাইনতে এতিয়া পঢ়িছো আৰু এইটো হ'ম বুলি ভাবিছো যেতিয়া।
অ ভালেই টিচাৰে হোৱাাতোৱে ভাল আজিকালি।
অ টিচাৰটয়ে মানে চবতকে সহজ হয় আৰু একো কষ্ট কৰিব নালাগে।
সেইটো বুজি ললেই হ'ল টিচাৰক, কাৰণে বুজি বুজাতো বেছি ভাল। বুজিব পাৰিলে, কথা নাই তিচাৰৰ
সেইটো হয়, কষ্ট কৰিব নালাগে ধুনীয়াকে যাব লাগে আৰু, আৰামত পঢ়াব লাগে গুছি আহিব লাগে। ছোৱালী মানুহৰ কাৰণে সেইটোৱেই বহুত ভাল আৰু। হা
পুলিচৰ কাৰণে যত্ন কৰিবা অলপ দৌৰিবা।
পুলিছৰ কাৰণে ঘৰৰ পৰাই এলআউট ন নকৰে ঘৰৰ পায় নেদিয়ে। আৰু দৌৰিব কৰিব ইমান নোৱাৰো না।
মৰ্ণিং-মৰ্ণিং দৌৰিবা যদি যদি ওচৰত ফিল্ড আছে।
ফিল্ড আছে ওচৰত কিন্তু, বেছি দৌৰিলে ভাগৰ লাগে, নদৌৰি-নদৌৰি অভ্যাস। তুমি কি কৰিম বুলি আশা আছে?
ময়ো নাৰ্ছৰ আশা আছে, সেইকাৰণে নাৰ্ছিং পঢ়ি আছো।
অ-অ-অ, ঠিকে আছে নহ'লে। ভালকে পঢ়িবা।
পঢ়ি আছো, কিবা হয় আৰু।
অ, পঢ়িছা যদি ভালে হ'ব ভালকে পঢ়িলে ন, যদি কপালত আছেতো হ'বেই।
সেইয়াইতো, কপালত যদি আছে যদিতো পামেই, ইমান কষ্ট কৰি পঢ়ো আৰ। পঢ়িছো যেতিয়া ফলটোতো পালে প পালে ভাল লাগে ন। অ।
হয়।
এবাৰ আকৌ আমাৰ বিয়াকো, চাৰি বছৰ হ'লে নহয়।
অ', এইট ছেমলে লাগে ন পঢ়িব। এইট ছেমলৈকে পঢ়িব লাগ
অ', অ, তাকে। তিনি বছৰ আগতে আছিলে। এতিয়া চাৰি বছৰ দিগদাৰ। পঢ়িয়ে থাকিব লাগে আমনি লাগি যায় আৰু।
নহ'লে তুমি আৰু দুবছৰ পঢ়িব লাগিব, দুবছৰ হৈছে হে, ফৰ্থ ছেম উঠিছা যেতিয়া।
তাকে দুবছৰ মানে ভাবিছো কি এবছৰ ধৰি লক নপঢ়িলে একো কথা নাই এবছৰ ওলাই আহিব পাৰে।
তাকে ভাবিছো নপঢ়ি তেনে ওলাই আহি কিবা এটাত সোমাই দিওঁ। ডি এল এট, চি এল এট কৰো, হয়। সেইটোৱেই বহুত সুবিধা হয়।
উম
আজিকালিিতো বহুতে মানে পঢ়ি থকা অৱস্থাতে ৰাাবুল হেৰি কৰি কিনেও
অ হয় বা কিছুমানৰ কিছুমানৰ কপাল থাকিলে কিছুমানৰ ভাল কপাল হ'লেতো সহজতে পাই যায় আৰু আমাৰ কপালটো বেয়া কাৰনে আমি ইমান কৰি থাকিব লগা আছে।
এ যদি সৰু পোৱালি মানে সৰু সৰু যে পোৱালী বোৰ পঢ়ে স্কুল বোৰ সনেকুৱাতটো মানে ইন্টাৰণশ্বিপৰ কাৰণে বি এ ষ্টুডেন্ট খিনিক পঠাই যিনে টি এছ আৰ কৰিবৰ কাৰণে বিচাৰে সিহঁতকতো পঠাই থাকে
অ সেনেকুৱাতো কৰিে আছো ইণ্টাৰ্নশ্বিপ এটা
অ
কালিৰ পৰাা গৈছো কৰি আছো কালি পুৱা
সেয়া তাত কোন স্কুলত পঢ়িছানো
মোৰ এনেই বি এ পঢ়ি আছো মৰিগ মহাবিদ্যায়লত তাক কৰি আছো ধ লও এন ভি স্কুলত।
দণ্ডৱা এন ভি ন কি?
অ দন্দুৱা এন ভি
ভালেই। ইয়াত যদি ষ্টুডেন্ট খিনিক ভাল কে বুজাব পাৰা তুমি তেতিয়া হ'লে টো কথাই নাই তেতিয়া বুজাই দিব পাৰিবা ভাল।
অ-অ সেয়া তাকে। এতা ট্ৰেইনিং কৰি আছো আৰু।
সেয়া ইষ্টুডেণ্ খিয়ে যদি তোমালোকে ভাল কে পঢ়োৱা বুলি কয় তুমিতো অকলে নহয় চাগে। আৰু বেছি পৰিছে তোমাৰ লগত যদি পঢ়ে
তেতিয়া নহ'লে মোক পাছত ফোন মাৰিম।
অ' হ'ব দিয়া।
অ'
উম'